অ'শুনা পাইছা?
অ এতিয়া শুনা পালো কোৱা
অ হয় কি কৰি আছা
এনে অলপ বাহিৰত ওলাইকে বহি আছো
অ অ হেৰি চাহ খালা চাহ তাহ খালো অ অ মইও খালো ৰবা এই অকমান মইও বাহিৰতে মানে খোজকাঢ়ি আছো
হয় নেকি অ মই বাহিৰত অলপ বহি আছোঁ মানে বতাহ আহি আছে অলপ লাহে লাহে এই মিহি বতাহ এইটো খাই খাই বহি আছো
হয় হয় এই মানে তোমাৰ লগত আজি এটা বিষয়ৰ ওপৰত অকণমান আলোচনা কৰোঁ ভাবিছোঁ
হয় নেকি কি বিষয় কোৱাচোন বাৰু
বিষয়টো মানে হৈছে আমাৰ গাঁৱলীয়া জীৱন আৰু আমাৰ নগৰীয়া জীৱন এই মানে ইয়াৰ ওপৰত কেনেকুৱানো কি পাৰ্থক্য তাৰে অকমান আলোচনা কৰো মই যদি তোমাক প্ৰথমে সুধো
অ কোৱাচোন অ অ ভাল টপিক হ'ব
কি ভাবা আমাৰ মানে মানুহ বিলাকে যে এইটো পাৰ্থক্য কৰে যে গাঁৱত এনেকুৱা গাঁৱত তেনেকুৱা নগৰত এনেকুৱা তেনেকুৱা। তুমি প্ৰধানকৈ কি বুলি ভাবা কিয় মানে মানুহে ইমান পাৰ্থক্য কৰি থাকে কাৰণ একেইটো ঠাই।
একেইটো ঠাই কব গ'লে গাঁৱলীয়া জীৱনটোত আৰু। ইমান ভালেই ক'ব গ'লে গাঁৱলীয়া জীৱনৰ। আৰু নগৰীয়া জীৱনৰ ভালে অ নগৰীয়া জীৱনটোত আৰু ইমান য'তে যাবা তোমাৰ এয়াৰ পলিউচন তাৰপিছত তোমাৰ আ বায়ু প্ৰদূষণ। আৰু তাৰপিছত তোমাৰ অ বিভিন্ন ধৰণৰ মানে সমস্যাবোৰ পোৱা যায় মানে ইমান গাড়ীৰ টাউন সেইবোৰ আৰু গাঁৱলীয়া জীৱনত তোমাৰ উম যিহেতু শান্তি থাকিব তোমাৰ যিহেতু আমি যিকোনো কাম। সেইবোৰ অ এহ নেচাৰেলি খাব পাম যেতিয়া চহৰ চহৰৰ খানাবোৰতো আমি যিহেতু বিভিন্ন ধৰণৰ মেডি চিন অনা হয় হয় কি নহয় কোৱাচোন সেই মানে। অ বি বিভিন্ন ধৰণৰ মেডিচিন মেডিচিনবোৰ থাকে তাৰ কাৰণে আমি গাঁৱলীয়া জীৱনটো বেছি ভাল ক'ব পাৰি। কিন্তু গা গাওঁতো আৰু কাম কামৰ অলপ সমস্যা যে কাম কাম বন পোৱা নাযায়। ফটকে চহৰত চহৰত পোৱা যায় সেইটোৱে আৰু।
ঠিকেই কৈছা তোমাৰ কথাখিনি ভালেই লাগিল শুনি মানে। এ গাঁৱত মানে এই ধৰা এটা যি শান্তি আছে গাঁৱৰ যে শান্তিৰ পৰিৱেশটো গছ গছনি নদ নদী বা তাৰে মানুহ বিলাক যেনেকুৱা মানে সহজ সৰল চাবা তুমি। এখন গাঁও মানে গাঁওতোতো প্ৰায় ছয় সাত খন গাঁও থাকে নহয় তাৰ ইখন গাঁৱৰ প্ৰায় সেইখন গাওলৈকে তোমাৰ চব প্ৰত্যেকজন মানুহৰ লগত তোমাৰ চিনাকি থাকে। প্ৰত্যেকজন মানুহে ক'ত কি গোটেই খিনি মানে জানে কিন্তু আমাৰ ইয়াতে তোমাৰ চাবা চহৰত আমাৰ ইয়াতে মহানগৰত তোমাৰ মানে তিনি চাৰি ঘৰ মানুহৰ মাজতো কোনো মানে মিল না নাথাকে কথা বতৰা নহয় কোনো কাকো মানে চিনি নাপায় ন?
চিনি নাপাই কাৰ কি কাম আছে একো মানে মতলব নাৰাখে মানে, নিজৰ নিজৰ কামত ব্যস্ত স্ত হৈ থাকে।
হয় হয় ঠিকেই কৈছা, গতিকে মানে আমাৰ ইয়াতে আমাৰ চহৰীয়া নগ মানুহখিনিয় আমিমান যেনেকুৱা যন্ত্ৰৰ নিচিনা মানে কোনেও কাকো মাতিব নোখোজে, কোনেও কাৰো লগত মিলিব নোখোজে নিজৰ ধৰণে থাকে। ঘৰত সোমাই থাকে এনেকুৱা ধৰণৰ মানে মই সেইকাৰণে ভাল নালাগে। কিন্তু তুমি যদি আচল যদি শান্তি ল'ব যোৱা নহয় মুকলি বতাহ যিটো তুমি গাঁৱতে পাবা আচল শান্তিটো! হয়নে?
শান্তি পাবা তাৰে খানাবোৰো ভাল পাবা।
হয় হয় তুমি ক'লাই যে হেৰি মানে গাড়ী মটৰৰ শব্দ, কল কাৰখানা মানে এনি টাইম তোমাৰ চলি থাকে শব্দ ইমান ধোঁৱা! ইয়াত ঠা মানে যে ঠায়ে নাই অকমান চাৰিওফালে তোমাৰ ডাঙৰ ডাঙৰ ওখ ওখ বিল্ডিং। জ জাক জমকীয়া চাৰিওফালে, কিন্তু এনেকুৱা ধৰণৰ সদায় ভাল নালাগে নহয়, তুমি গাঁৱত চাবা তুমি মু কলি আকাশৰ তলত, ককা আইতাৰ লগত মামাহঁতৰ লগত মানে বহি যিটো মানে আমেজ পাবা আমি ইয়াতে তুমি নোপোৱা, হয়নে!
এইটোতো হয় বাৰু, তুমি ঠিকেই ক'লা অ আমি যিহেতু গাঁৱত গ'লে মানে গাঁৱৰ তোমাৰ এজনৰ ঘৰত গ'লে মানে চবৰ ঘৰত মাতে।
ক মানে ক কথা বতৰা কৰে, মানে ভাল লাগে সিহঁতৰ লগত কথা পাতি চবে ৰেচ পেক দিয়ে, আৰু চহৰত তুমি কাৰোবাৰ ঘৰত আহিলা সিহঁতৰ লগতে কথা পাতিবা আৰু বেলেগৰ মানে এনেকুৱা কথা বতৰা কৰা নাই আৰু। আৰু তুমি যিহেতু গাঁৱত যাবা চবৰে চিনাকি ওলাই দিয়ে এইটো মোৰ চিনাক ককাঁ আইতা বুলি মানে চবেই মানে আহিকে কথা বতৰা কৰে, চহৰত তোমাৰ এনেকুৱা নাই বাৰু, নিজৰ নিজৰ কামত মানে ব্যস্ত থাকে। ক'ব নোৱাৰি আৰু সেইটো হয় কি নহয়।
উম এতিয়া চাবা তুমি মানে গাঁও এখনত ধৰা কাৰোবাৰ ঘৰ এখনত যেতিয়া মানে কয় শুনিব লাগে যে অ এইঘৰ মানুহৰ তাতে বিয়া বিয়া হৈছে বিয়া খন হ'ব তেতিয়া মানে গোটেই গাঁৱৰ মানুহ একেলগত আহি‌ সহায় সহযোগিতা কৰে, ক'ত কি কাম আছে নিজেই কয় কৰে, ক'ব দৰকাৰে নাই হয়নে?
অঁ অঁ।
মানুহক মানে মাতিব দৰকাৰে নাই গাঁৱত চাবাচোন তুমি, আৰু এতিয়া আমাৰ ইয়াতে হয় ইয়াতে যেতিয়া আমাৰ এখন হ'ব বিয়া তুমি যদি মানুহ এনেকে ওচৰত কৈও দিয়া যে অকমান আহিবচোন আমাক অকমান সহায় কৰি দিব, তেতিয়া নাহে মানে। ভাবিব যে কিয় মই যাম মই কিয় কৰিম, কিছুমানৰ সময় নাথাকে। আৰু কিছুমানে মানে ভাবি যে মই কিয় যাম, এই নকৰো।
এ' খাই লৈ আহিলে, অ অ, গাঁৱৰ মানে অ, গাঁৱৰ পৰিৱেশটো কোৱা। ভাল ক'ব গ'লে। গাঁৱৰ মানে চবেই সহায় কৰি দিয়ে আৰু তাৰপিছত গুৱাহাটী মানে, ইয়াৰে মানে, টাউনৰ যি হ'ল কি মানে কৰিব লাগিলেও পইচা দি মাতিব লাগিব। এনে ফ্ৰিত মানে নকৰে আৰু।
মানুহেই লাগিব। গাঁৱৰ নিচিনা নহয়, ঠিকেই ক'লা এইটো কথাটো তুমি।
উম- উম, গতিকে তাকে ভাবিচাবা মানে কিমান মানে আমাৰ মই আমাৰ যদি আমি মানে এনেকুৱা হৈছে কথাটো আমি চহৰত মানুহ ইমান ওচৰা- ওচৰিকৈ থাকোঁ। অ, এক ইঞ্চিও জেগা নাই, মাটি নাই, কিন্তু আমি সিমানেই মানে আমি মানুহৰ পৰা দূৰত। মন বিলাক সিমানে দূৰত- দূৰত কিন্তু তুমি গাঁৱত চাবা, গাঁৱত মানে ইঘৰৰ পৰা একদম সিঘৰ- সিখন মানুহৰ ঘৰলৈকে আহ- যাহ থাকে চাহ- চিনাকি থাকে কি ধুনীয়া সম্পৰ্ক হয় নে?
অ চাহ খাব মা তে চাহ বনাবলে মাতে, কি খালি নাখালি, কথা সোধে হয়।
ভোগালী বিহুৰ সময়ত, মানে যি মানে একেলগে তেওঁলোকে ভোজ- ভাত খাই, মেজি বা ভেলাঘৰ নিৰ্মাণ কৰি উৰুকাৰ নিশা হয়নে।
হয়- হয়, দেখিছোঁ- দেখিছোঁ। চবে ঘৰে মানে পিঠা চি ঠা খাবলে মাতে, সিহঁতে- সিহঁতৰ ঘৰত মাতে। এ উম এ উ এ উৱা অ এক মাহটো এনেকুৱাকে গুচি যায়। কাৰোবাৰ ঘৰত তুমি পিঠা খাব গ'লা সিয়ে তাৰ ঘৰত গ'ল। এনেকুৱাকে একমাহটো গুচি যায় পিঠা খাওঁতে, খাওঁতে। ভোগালীৰ বহু সময়ত হয়, বৰ মানে গাঁৱৰ পৰিৱেশটো ক'ব গ'লে বৰ ভাল আ এনে গাঁৱৰ পৰিৱেশটো ক'ব পাৰিবি নেকি কিবা বেয়া থাকা তেনেকুৱা কিবা সমস্যা আছে গাঁৱৰ
গাঁৱত মানে সমস্যা বুলি ক'লে প্ৰধানত মানে সেই আৰু তোমাৰ মানে যি তোমাৰ এতিয়া আমি ইয়াত চহৰত এটা ভাল কি তোমাক হস্পিতেল লাগে। কিবা লাগে তুমি সেইখিনি সুবিধা তুমি ধুনীয়াকৈ পাই যোৱা। ওচৰতে পাবা সেইখিনি ক্ষেত্ৰত মানে তাত কি হয় ধৰা অলপমান দূৰ, দূৰ ঠাইলৈকে টাউনলৈ ওলাই যাব লাগিব। তোমাক ভাল চিকিত শৌচালয় লাগিলে কিবা লাগিলে সেনেকুৱা ধৰণৰ মানে সমস্যা কিছুমান নথকা নহয়।
অ' হয়, হয়। তুমি ঠিকেই ক'লা। মানে কি উম, উম। যেনেকুৱা মানে, কিবা এটা ভাল থাকিলে, কিবা এটা বেয়াও থাকে। সেইটোতো হয় ন, এনেই অঁ গাঁৱৰ
আৰু মানে মে প্ৰধানকৈ এই গাঁৱৰ মানুহসকলে মানে বিশেষকৈ আমাৰ এই মহানগৰ কৰ্মসূত্ৰে ইয়াতে থাকে যিহেতু কামৰ কাৰণেহে ইয়াত আছে। কিন্তু চাবা বিহু হ'লে কিবা হ'লেচোন গাঁৱতেই যায়, হয়নে কিয় যায় তাতে আচল শান্তিটো আছে।
অ' আচল শান্তি আছে আৰু মা মিলজুল আছে মানুহৰ লগত কথা বাতোৰা সেইটোৱে আৰু। আৰু ইয়াতেটো তেনেকুৱা নাই, কামৰ কাৰণে আহে। আৰু গাঁৱত অলপ নিবনুৱা সমস্যা আৰু মানে খেতি পথাৰ আছে কিছুমানৰ, কিছুমান নাট থাকিলে আকৌ, চহৰলৈ কামৰ কাৰণে, আহিব লাগিল।
হয়।
সদায়তো কাম নাথাকে সেইটোৱে আৰু এনে চহৰৰটো চহৰৰটো সমস্যাটো এনে তুমি জানাই। এনে চহৰৰ মানে হছ সেইটোৱে আৰু চহৰৰ বেছিকে সমস্যা বুলি ক'ব গ'লে কি হ'ব পাৰে।
চহৰৰ উম সমস্যা বুলি ক'লে তুমি যেনেকে অকমান আগত কৈ আহিছিলা যে এই আমাৰ বিভিন্ন ধৰণৰ গাড়ী মট কল কাৰখানা এইবোৰৰ মানে শব্দটোতো শব্দই তাৰ লগতে তোমাৰ যি মানে প্ৰদূষণ কৰে, হয়নে?
প্ৰদূষণ কৰে হয় তুমি ঠিকেই ক'লা।
তাৰোপৰি মানে আমাৰ ইয়াতে ধৰা অকণমান অপৰাধমূলক কাৰ্যবিলাক বেছি যেনেকৈ ধৰা মই যোৱাকালি মানে বাতৰিত পালোঁ, যে মানে ক'ৰবাত আমাৰ ইয়াৰে ওচৰৰে মানে এঘৰত মানে ডকাইতি হৈছে। এনেকুৱা ধৰণৰ মানে ঘটনা হয়। ঘটনাবিলাক মানে প্ৰায় আমাৰ এই ইয়াতে মানে বেছিকৈ শুনিবলৈ পোৱা যায়।
হেইটোটো হয় বাৰু।
সেনেকুৱা ধৰণৰ মানে বিভিন্ন সমস্যা কিছুমান নথকা নহয় আমাৰ ইয়াতে।
অ' হয় এনেকুৱাতো গাঁৱতো মানে গাঁৱতো মানে চোৰ, উ চোৰটো হৈ থাকে। মানে গ-গাঁৱতো মানে গৰু চোৰ হৈ থাক সেই ছাগলী চুৰ হৈ থাকে এইটো গাঁৱতো এইটো সমস্যাত তো আছেই বাৰু তেনেকুৱা নহয়গে গুৱাহাটীত এ টাউনত
পাবা গাঁৱতো আছে ভাল বেয়া, আমাৰ ইয়াতো আছে। কিন্তু তথাপিও মানে ধৰা, আমাৰ ইয়াতে মানে কিছুমান অপৰাধমূলক কাৰ্যবলাক মানে বেছি ছি হৈছে। মানে মানুহবিলাকে ধৰা ব্যস্ততা থাকে সেই সুবিধা
সেইকাৰণে এতে ম সেইটো ব- ব্যস্ততা কম। অ, সেইটো সুবিধাটো লয় আৰু তোমাৰ সেনেকুৱা হৈ থাকে। সেইকাৰণে অ, বহুত মানে চহৰত থকাও এটা ডাঙৰ সমস্যাটো হয় বাৰু।
আৰু বিভিন্ন ধৰণৰ আৰু আমি ইয়াতে সমস্যাটো এনেকুৱা হ'ল আৰু। আৰু মোৰ আমাৰ গাঁৱত মানে গৰু চোৰৰ বহুত ডাঙৰ এইটো সমস্যা মানে। গৰু মানে এৰিবই নোৱাৰি, অলপ সময়ৰ কাৰণে গৰু এৰিলে মানে গৰু চৰু হোৱা ডাঙৰ সমস্যা। এনেকুৱা, অ- অ।
তেতিয়াহ'লে বন্ধু আজি তোমাৰ লগত মোৰ এই বিষয়ে পাতি বহুত ভাল লাগিল। তুমিও বহুখিনি অভিজ্ঞতাৰ বিষয়ে কলা আৰু মইও কলো। খুব ধুনীয়া লাগিল। আমি পাছলৈ আৰু ভালকৈ এই বিষয়ে পাতিম নে কি
অ, ঠিকেই হ'ব, ইয়াৰ বিষয়ে পাতিব পাৰিম দিয়া।
অ- অ, আজি ইমানতে সামৰিছোঁ দিয়া, ধন্যবাদ।
দিয়- দিয়া, ৱেলকাম।